মই বাৰু এনেই আছো তুমি কি কৰি আছা?
বহি আছো ব কি খবৰ পাতি ভাল ন'
খবৰ পাতি ভাল বাকী খানা পিনা?
খানা পিনাটো মানে এতিয়া কৰিম বুলি ভাবিছো। ত অলপ পাছত কৰিম বুলি ভাবিছো ন মানে ভ ভোক লগা নাই মানে ইমান। অ চাৰে দছ সাত‌টা‌ মানত কৈ মানে কৰিম বুলি ভাবিছো তুমি তোমাৰ খোৱা বোৱা হ'ল?
নাই নাই আমাৰো দেৰি হয় দশটা চাৰে দশটা বাজে এঘাৰটাই বাজে।
আ্ছা ত' আজি আমি অলপ নদীৰ বিষয়ে অলপ আলোচনা কৰিম নে?
ঠিক আছে ঠিক আছে তুমি আৰম্ভ কৰাচোন।
অ তুমি এনে কিবা ব্ৰহ্মপুত্ৰ্ৰী ব্ৰহ্মপুত্ৰ সাগৰত তুমি গৈছিলানে?
গৈছো গৈছো।
তাৰ বিষয়ে অলপ ক'ব পাৰিবানে?
অ ব্ৰহ্মপুত্ৰ সাগৰ মানে ব্ৰহ্মপুত্ৰ সাগৰৰ ওপৰত মানে এটা মাজত মানে। ব্ৰহ্মপুত্ৰ সাগৰটো নহয় ন নদী। ব ব্ৰহ্মুপূত্ৰ নদীৰ ওপৰত মাজত এটা ন নদ অ মন্দিৰ আছে তুমি ফ'কাচ কৰিছা নে তুমি গৈছা ছাগে?
হয় উমানন্দ উমানন্দ মন্দিৰ আছে ন হয় হয় গৈছিলো মই।
তাক আহ গৈছো গৈছো ভিতৰত সোমোৱা নাই বাৰু এনে গৈছো আৰু ফুৰিব। বাকি তুমি কি ভাবা কেনে ব্ৰহ্মপুত্ৰখন। ব্ৰহ্মপুত্ৰখন আগতে বহুত চিকুণ আছিল এতিয়া বহুত লেতেৰা হৈছে
হয় কিয় কলে মানে আমাৰ গ গুৱাহাটীতে যিবোৰ মানে লতেৰাবোৰ থাকে ত এইবিলাক সাগৰত মানে মানে যাই কিনে মানেহ মানে পেলাই দিয়ে ন তাতে।
আগতে যে আমাৰ আগতে যে আমাৰ ভৰলো মুুখৰ ৰিভাৰটো যে আছে এইটোও চাফা আছিল এতিয়াও এইটো এইটো একদম ড্ৰেইন টাইপ হৈ গৈছে।
হয় হয়, এই কিবা ব্ৰহ্মপুত্ৰ নদীত দ
ভ ভৰলো মুখৰ যে ন মানে ৰিভাৰটো যে আছে। ভৰলো মোক ভৰলো ভৰলো মানে ইয়াৰ চাইডে। অ পাণ বজাৰ ছাইদে।
আচ্ছা ত' এইটো বিষয়ে মই ইমান নাজানো তুমি অলপ কৰি ক'ব পাৰিবানে?
মানে আগতে মানে ভৰলো ভৰলো ৰিভাৰটো মানে বহুত ইয়া আছিল মানে চাফ চিকুণ আছিল। এতিয়া মানে জাবৰ জোথৰ মানুহ যতে'তে পেলা পেলোৱা হৈছে ন
অ ইয়াৰো মানে আমাৰ ইণ্ডিয়াতে মানে অসম বুলি নহয় আমাৰ ইণ্ডিয়াতে মানে এনেকুৱা মানে আৰু মানে এনেকুৱা পপুলেশ্যন মানে হৈছে ন মানে মানুহ মানে ইমান মানে কিবা হৈছে ন জনসংখ্য্া বুলি মানে মানুহৰ ত' এতিয়া বহুত বাঢ়িছে আমাৰ মানে ধুনীয়া মানে পৰা মানে আমাৰ ইণ্ডিয়াাতটো মানে তাৰ মানে প্ৰথমতে আছে যে মানে জন মানুহ জন জনসংখ্য্া মানে বিষত
হয় হয় হয় বহুত বাঢিছে
এক নম্বৰত আমাৰ ইণ্ডিয়া আছে প্ৰথমত আছিলে চাইনা ত' এতিয়া আমাৰ ইণ্ডিয়া আহি গ'ল মানে মানুহৰ জনসংখ্যা হয় হয়
ডেইলি বহ বহুত মানুহ জন্ম পায় ন ইডিয়া
হয় হয়
ডেইলী পপুলেশ্যন বহুত বাঢ়ি আছে ন
হয় আৰু সেইটো কাৰণেও মানে এইবোৰ মানে আগৰত যেনেিলও মানে লেতৰাবোৰ মানে আাগৰতো কিছুমান মানে এনেকুৱা পেলাই দিয়ে ন ত এই যগতে মানে লেতেৰাবোৰ মানে থাকে
লেতেৰা পেলাই তাৰ পিছত আজিকালি মৰা ডেড বডিবোৰো পেলায় কিছু কি কিছুমান মৰা ডেড ডেড বডি
হয়
হয়
আৰু কিবা আমাৰ ইণ্ডিয়াৰ ইণ্ডিয়াৰ চবচে মানে ডাঙৰ কিবা নদীতটো মানে গংগা নদী বুলি কয় ন আগৌ গংগা ক সাগৰ বুলি কৈছে
হয় হয়
অ এইটো কিবা উত্তৰ প্ৰদেশত আছে ন
গংগাও আগতে বহুত চাফা আছিল এতিয়া মই ৰিচেণ্টলি যাই আহিছো বহুত মানে
বহুত লেতেৰা মানে মই শুনি পাইছিলো কিন্তু মই যোৱা নাই কিন্তু যাব মন আছে কিন্তু দু তাতে মানে মন্দিৰবোৰ উত্তৰ প্ৰদেশৰ মানে তাতে আছে ন মন্দিৰবোৰ
গংগা মন্দিৰৰ ওচৰত যে ৰাতিপুৱা এটা যে আৰতিি হয় এইটো আৰতিিত টো বহুত ভাল ৰাতিপুৱা আহ ৰাতিপুৱা আৰু ইভিনিঙত এ হয় মানে সন্ধিয়া আৰু ৰাতিপুৱা আৰটি হয় দুটাই ভাল হুম্।
আৰু কি ক গোদাবাৰী কিবা সাগৰ বুলিও আছে ন।
আহ গোদাবাৰী আহ।
এইটো কিবা এনে কিবা মহাৰাষ্ট্ৰতে মানে আছে নেকি ন তাত।
হয় হয়-হয়, এইটো চাইদে আছে, হয়- হয়। চ' আজিকালি মানে আগৰ দৰে আৰু মানে ৰিভাৰবোৰ নাই আৰু মানে ন এইবোৰ নাই আৰু আগতে বহুত চাফ চিকুণ আছিল, এতিয়া বহুত লেতেৰা হৈ গ'ল, নাই-নাই মানুহে য'তে ত'তে যায়, মেইন কি মেইন ৰিজন মই দি আছো। মেইন-মেইন বস্তুটো হৈছে মানুহে য'তে ত'তে জাবৰ পেলোৱা হৈছে। উম, লেতেৰা বস্তুবোৰ যিমান আছে ড্ৰেইনত পেলাই ড্ৰেইনৰ পৰা ক'ত যায় নদীত কে যাব।
হয়।
ড্ৰেইনৰ পৰা নদীতে যাব।
হয়।
চতু আছে নদীতে, চ' নদীৰ পানী লেতেৰা হ'বই।
হয়।
আৰু আজিকালি মানে এইটো পানীয়ে ফিল্টাৰ কৰি কাৰণে মানে আমি পোৱা হৈছো পানী।
হয় আৰু গুৱাহাটীতে মানে পানীৰ মানে ইমান মানে কিবা মানে কমি হৈছে ন। কিনি- কিনি মানে খাব লাগে পানীটো, হয় নে নহয় তুমি তোমাৰ তোমালোকৰ ঘৰ এনে পানী এনেকা মানে কিনি- কিনি খোৱা খাইনে?
অ' কিনিয়ে খাও মানে নৰ্মেল পানীত যে থাকে, বি বিশ লেৰীৰ বটল যে, পঁচিশ লি টাৰ, এইটোৱে কিনি কিনি খাওঁ কোন কোনটো এইটোও পিয়ৰ নহয় দিয়াচোন, এইটোও পিয়ৰ নহয়। বোৰ পানী আজিকালি নায়েই মানে ক'ব গ'লে।
নাই।
গাঁৱৰ বাহিৰে আৰু নায়ে।
মানুহৰ মানে জনসংখ্যা মানে ইমান হৈছে ন, সেইকাৰণে মানে আৰু মানে লেতেৰাবোৰ মানে কিবা হৈছে বুজিছা না।
হয় হয়-হয়।
আমিতো যিয়ে হওঁক অলপ, পানীতো অলপ খাব পাইছো চাফ পানী, কিছু কিছুমান জেগাত মানে এনেকুৱা মানে লেতেৰা পানী খাই ন মানুহ মানুহবোৰ।
বহুত -বহুত লেতেৰা পানী খায়। অ' আমিতো অলপ এটলি মানে কম চম চাফা পানীটো পাই আছো আৰু মানে লেতেৰা পোৱা নাই। ফিল্টাৰ চিল্টাৰ কৰি হ'লেও চা চাফা পানীটো খাই আছো।
উম।
ত' কিছুমানৰ ফিল্টাৰে নাই চ' সিহঁতে এইবিলাকে পানী খাব লাগে।
উম।
চ' এইটো মানে ৰিভাৰ মানে আমি নিজে সজাগ হ'ব লাগিব তেতিয়াহে ৰিভাৰ চাফা হ'ব, নিজে জাবৰ জোথৰ মানে ডাষ্টবিনতে পেলাব লাগিব। ড্ৰেইনত পেলোৱা বন্ধ কৰিব লাগিব। আজি- আজিকালি যে মেইন ৰিজন বানপানী হোৱা- বান পানী হোৱা ৰিজনটো কি, মেইন ৰিজন। এইটোয়ে।
এইটোৱে।
এ জাবৰ পেলাই কাৰণে ড্ৰেইন ব্লক কৰি থুই দিয়ে।
হয়। ব্লক -ব্লক কৰি থৈ দিয়ে। এই সেই সেই কাৰণে মানে কিবা পানীবোৰ মানে বাহিৰত আহি যায় ন। ত এইকাৰণে মানে গুৱাহাটীত মেইনলি মানে সেইটো কাৰণে মানে বান পানীবোৰ মানে বাহিৰ ওলাই যায় ত' এইবোৰ কাৰণে মানে বানপানী এইবোৰ পৰাও হয়। গুৱাহাটীতে মানে হয়। হয়। গ -গুৱাহাটী মানে ডুবিলে আৰু মানে একঘন্টা মান যদি ভালকে যদি মানে একঘন্টা যদি বৰষুণ দিয়ে ন,
অহ। হ'উল গুৱাহাটীত ডুবি যায়। কাৰণটো কি এইটোয়ে
হয় এইটোৱে মানে পানী যোৱা ৰাস্তা নাথাকে ন, ড্ৰেইনবোৰ চব, ড্ৰেইনবোৰ মানে বন্ধ কৰি ৰাখি দিয়ে যে ত' মোৰ মতে মানে, এইটো এটা মানে- সকলোই মিলি কেনে মানে, কথাবোৰ ক'ব লাগে যে কুৱা মানে নালা মোৰ মানে এনে মানে লক কৰি থ'ব নালাগে বুলি মানে এনেকুৱ
নালাগে। নালাগে। এই এইটো- এইটো চবলৈকে মিলি কেনে নহয়। নিজৰ চে মানে মাথাটো থাকিব লাগে চবৰে।
আছে মানুহনো মানে কি ক'বা আৰু তুমি মো মানে -মানে কিছুমানতো নাজানে ন। মানে কি মানে
ডাষ্টবিন দি অ' হয়। হয়। ডা- ডাষ্টবিন দিয়া আছে। আৰু -আৰু কিছুমানে জানি শুনিও কৰে মানে এলেহুৱা টাইপ, মানে ডাষ্টবিন দিয়া আছে ডা পিনলৈ নাযাও। গণেশগুৰিত ডাষ্টবিন টো এ ঘৰ -ঘৰৰ ওচৰতে ড্ৰেইন আছে।
বাহিৰৰ -বাহিৰত দেশ-দেশ বোৰ ইমান চাফা কিয়? একজামপ'ল মই জাপানৰ কথা কৈ আছো তাৰ মানে- তাৰ মানে- ৰোলচ বোৰ মানে -মানে এনেকুৱা ধুনীয়া ন যে তুমি ডাষ্টবিন মানে তুমি মানে জেগাই -জেগাই পাবা। আমিতো এনেকুৱা কিছুমান আছে ন তই এনেকুৱা কল হেই এনকে-এনকে খাব। তই হেবিলাক- -টলবোৰ এনেই পেলাই দিয়ে। তাত মানে এনেকা নহয় তুমি এতিয়া কল্ড ড্ৰিংক বোৰ খাইছা না ত' শুনা -শুনা হয়। হয়। মানে তুমি য কল্ড ড্ৰিংক যে খাই আছা ন, ত মানে জাপানত মানে এনেকুৱা মানে যে তুমি বুটলটো মানে তুমি পেলাব নালাগে। যে তুমি এটা -এটা মেচিন থাকে, তুমি যাতে ইয়াতে দিলে তুমি মানে পইচাও পাবা। মানে এনেকুৱা এটা মানে এনেকা ৰোলচ আছে মানে জাপা মানে এইটো কাৰণে মানে জাপানটো মানে এনেকুৱা মানে ধুনীয়া জেগা ন, চাফ সুকুনৰ ভিতৰত মানে জা পান মানে ধুনীয়া জেগা আছে তাতে। ত' আৰু এতিয়াটো শুনি পাইছাই চাগে গুৱাহাটীতে কিবা পি এম আহ জাপানৰ পি এম আহিব
অ জাপানৰ পি এম আহিব চ গুৱাহাটীতো যে অলপ উন্নত হওক মই তাকে ভাবোঁ
হয় হয় এইটো কাৰণে আমাৰ গুৱাহাটীতো অলপ মানে ধুনীয়া কৰি আছে মানে
ধুন ধুনীয়া কৰি আছে অ পুৰা গ গছ পুলি ৰুই আছে তাৰ পিছত তাক পাৰ্পল পুৰা কালাৰ কৰি আছে
আমাৰ অসম কোনো মানে এতিয়া মানে অলপ ভাল লাগিব মানে যি ভগৱান
মানে মোক মই এইটো হয় ধুনীয়া কৰিব লাগে কিন্তু এইটো ধুনীয়া এনেও ৰাখিব লাগে গোটেই জীৱন ৰাখিব লাগে কিন্তু
হয় হয় হয় কিন্তু আমাৰ ইণ্ডিয়াত তেনেকুৱাই মানে বাহিৰত দেশৰ পৰা মানে কোনোবা আহিলে তেতিয়াই মানে অলপ মানে কিবা কৰে
বাহিৰত বাহিৰতো গোটকা চুটকা নাখায় ইণ্ডিয়াত বাৰু চলে সটো গুটকা খাব এই তাতে বিকাব তাতে বিকাব চ লেতেৰা নহয়
বাহিৰৰ বাহিৰৰ দেশৰ মানুহ বিলাকক খাই কিন্তু সিহঁতৰ মানে এটা কিবা থাকে মানে চেঞঞ্চ বোৰ থাকে যে ইয়াতে পেলাব নালাগে
ডাষ্টবিন আছে ন ডাষ্টবিন আছে এইটো এইটোও মই মই ভাবো অসমত ইণ্ডিয়াত নহওক বাৰু অসমত যিহেতু প্ৰানৰ মন্ত্ৰী আহিব চ' হিমন্ত বামাই যা তাতে মানে চব অ জাগাই জোগাই ডাষ্টবিন দি দিয়ে এইটো কাৰণে মই ভাবো তেতিয়া চাগে তাকে মানুহকেইটা অলপ সজাগতা হবও চাগে
হয় হয় আৰু যিমানে তুমি ডাষ্টবিন দিয়া আমাৰ অসম বুলি নহয় ইণ্ডিয়াৰ মানুহবোৰ এনেকুৱাই
হয় বাৰু ইণ্ডিয়াৰ মানুহকেইটা যিমানেই কি কৰা অ তাৰ পিছত এনেকুৱাই কিয় বা এই ইাত ত মেণ্টেলিটিটো এনেকুৱা কিব অ অ অ হ'ব দিয়া আৰু কেতিয়াবা আগবাঢ়ি লৈ যাম এইটো কথাত ৰাখিছো ৰাখিছো উ